হেল্ল'
অহ কোৱা?
উহ কি কৰি আছা?
এনেই ইনছটাগ্ৰাম চাই আছিলো।
অ আচ্ছা এনে পিছে বাকী খবৰ খাতি ভালনে?
ঠিকেই আৰু ইমান কি ক'ম আৰু।
এনেকি মানে ৰিলচ ৰিলচ চাই আছিল নেকি ইনষ্টাত
ৰিলচ মানে তোমাৰ সেইয় তোমাৰ ৰিলচ শৰ্ট ৰিল চাই আছিলো তোমাৰ কি- আজিকালি কুকুৰৰ ভিতিঅ ক আহে ন কুকুৰ মেকুৰীৰ ৰিলচত এইবোৰ আহি থাকে মোৰ তাতে মই চাই চাই থাকো আজিকালি তোমাৰ এয়া চলি আছ নে ককৰাত জনতা পাৰ্টিৰ ধাই ধাই
সেইকেইটাত আৰু আজিতো তোমাৰ এইটো ভাইৰেল হ'ল ন ক'বাত যে উম টাৱাৰৰ ওপৰত উঠি যে প্ৰপজ
অ' অ' সেইটো মোৰ মই আচৰিত পাইছো দে।
অ ময়ো এইটো বাপ্পাহাৰে ইমান ও- পট উঠি কনে মানে কৰিছে আৰু পচটো মানে ইমানে ভাইৰেল হৈছে। যে ইনষ্টাখন খুলিলে সেইটো ভিডিঅ'।
অ মানে এ মানে এ দেখাই আছে তাৰ হাই, কিবা মানে কম্পেয়াৰ কৰি যে এতিয়া। যে বেলেগত গাঁৱৰ সুধিলে কিন অ অনা এতে বোৰা এতেবোৰা প্ৰফেচনেলি উঠিছে মানে কাপোৰ কলা কাপোৰ পিন্ধ- -কানে, একদম মাকছ-চাকছ মাৰি কেনে পায় যে একদম ক দেজ টাৱাৰটো কি নাজানো ভাইৰেল এণ্ড প্ৰপচ। তাতে প্ৰপ'জ কৰিছে যায়, তে ওপৰতে
অ সেইটোতো বাৰু কৰিছে অ, অ মই সেইটো চাইছো, প্ৰপজ কৰিছে তোমাৰ এইটো ডায়মণ্ডৰ ৰিং পিন্ধাইছে, কিন্তু এনেকে আৰু কোনে কৰিব ন। ভাইৰেল হোৱাৰ কাৰণেও কৰিব পাৰে, মানুহবোৰেতো যি টি কৰে ন।
এই ভাইৰেল হ'বৰ কাৰণেতো বহুত বস্তু কৰে আজিকালি, মানে এতিয়া আগত কি আছিল তোমাৰ আ, পা মিনমাম কিমান বছৰ ছয়, সাত এই লকডাউনৰ আগত ধৰি লোৱা
অ অ উম।
বা ইয়াৰ দুই, তিনি বছৰত, ক'ত ইউটিউবৰ কি ইউটিউব ইনষ্টা কি, ইনষ্টা একাউণ্ট থকা মানে বাপৰে মানে এটা কুল ঠিং আছিল ৰে।
খচাকে উম আগতেতো তোমাৰ অহ।
মনে লগৰ অকল কেইটামানৰ ইনষ্টা আই ডি সেয়া।
এই, তেতিয়া ফেচবুক বহুত চলিছিলে। আগতে মানে অ' এ আগতে তোমাৰ ইনষ্টাগ্ৰাম ইনষ্টাগ্ৰাম খন মানে চবেই খুলিবও পাৰা নাছিলে।
অ ইমান ইজি নাছিল মানে, অলপ
ইজি ন ইজি মানে এতিয়াৰ দৰে আছিলে, কিন্তু চাগে মানে খুলিব পাৰাই নাছিলে কোনোৱে
চবে প্ৰথমেটো আমাৰ মানুহবিলাক আমাৰ দৰে যে ফেচবুকত আছিল। ফেচবুকটো এতিয়া প্ৰথমে আংকাল আন্টিহঁতে, আমাৰ মা-দেউতাহঁত কব্জা, মানে মা-দেউতাহঁতে কব্জা কৰি ল'লে প্ৰথমে, মামাহঁতে দে, ফেচবুক এয়া কাব্জা কৰা হৈ গ'ল। বৰ হৈ গ'ল, এতিয়া ইষ্টাট আহিৰিছে। ইষ্টাৰ পাই কেনে এতিয়া চবেই লগ গিলা আমাৰ নেমপত গুচি গৈছে, এটা জাগাৰ পৰা এটা যায় থাকে।
উম' এই টুইটাৰ-চুইটাৰটো এইবোৰ এতিয়া বহুত আৰু, এই আগতেতো টিক-টক আছিলে। টিক-টক ৰ পিছত এতিয়া বন্ধ হৈ গ'ল এইবোৰ।
টিক-টক এইটো কনেটো ইনষ্টা ইনষ্টা ৰিলে একদম পোৰা বঢ়িয়া চান্সত উঠাই দিছে পোৰা, ৰিল টো আহি গ'ল, বাকী ততি এতিয়া টিক-টকে চলে।
আগতে কি ইনষ্টাত ৰিলচ নাছিলে নেকি?
নাই ৰিলচটো বহুত পিছ আগত ইনষ্টা আছিল তোমাৰ মেইনলি পক চিন্তা আছিল ফেচবুক। চৰ ফেচবুক টো আছিল তোমাৰ, ফ্ৰেনচ বিচাৰা কাৰ ঠিক আছে, ফেচবুক আছে তোমাৰ এ কুৱাত দূৰৰ ফ্ৰেণ্ড ক বেলেগৰ ফেণ্ড বা নতুন ফ্ৰেণ্ড বনাব লাগে ফেচবুক এটা প্লেটফৰ্ম আছিল। ইয়াৰ পিছত তোমাৰ ইনষ্টা আহিল, মেইনলি এটা ফটো যেনিক। মানে তোমাৰ ধুনীয়া ফটো তুমি গলা ফটো তুলি কেন ধৰা, মানে একেলগে মে ক'ৰবাত গ'লা মেমৰি একেলগে চেলিফি তুলি কিনে ফটো হে কৰিলা, টেগ কৰিলা কাবাক, এই বাচ সিখিনিয়ে আছিল। ইয়াৰ পিছত। লাহে লাহে আচানক তোমাৰ ৰিলটো টিকটক বাইৰেল হৈ গল ন! টিকটকো এতিয়া এটা জামানা আছিল টিকটকৰো ক্লাছ টেনত নিকি মই ক্লাছ নাইনত আছিলো, এ মানে এ খিটিকটকত ভিডিঅ' বনোৱা মানে সি হিৰ' এ।
কয়ছাকে। এই টিকটকত তোমাৰ দানিছ তাৰ পিছত আৰু কোনোবা কোনোবা। এনেকা ল'ৰাগেইটা বহুত ফেমাজি উমহো অঁ। ত দা মোৰ উম বহুত আছিলে আৰু সিহঁতে ভাৰেল। আৰু এটা কোনোবা এটা আছিলে লৰা এজন মানে চাপৰ কে মন পোৱা নাই নামটো। ন দছ অঁ।
টিকটক বন্ধ লৈছিলো ইতা ৰিলচত ভালে আছে। এতিয়া ৰিলচত ভাইৰেচ ভাইৰেল ন এতিয়া ৰিলচত ইনকানা চব ভাইৰেল এতিয়া ৰিলদত। এইজনী মানে কৰা। কৰ কৰে ভিডিঅ' পাই থাকো কৰ কি ভিডিঅ' পাই থাকো চৰে ফিড বেলেগ।
উম এতিয়া মানে এনেকুৱা হৈছে অঁ আজি তুমি এইটো চালা ন তেতিয়া মানে সিটোয়ে আহি থাকে ইটোয়ে আহি থাকে এনেুকোৱা তাইপ।
অ আৰু তোমাৰ লগৰে চালে সেইটো আহি থাকিব।
উম আকোনোমাৰ শ্বিয়াৰ কৰিলে সেইবোৰ আহিব। মই‌ যেতিয়া ক্লাছ টুৱেফট আছিলো আৰু তেতিয়া তুমাৰ মানে ইনষ্টাতো মানে ইউজ কৰ অ ফাষ্টিয়াৰ থাকোতে ইউজ কৰিব পৰা নাই হা খুলিব পৰা নাই। ইনষ্টা মানে চবে কৈছিলে আৰু মই ফেচবুক নুখোলো এ ফেচবুক এনে গেদা টাইপৰ হয়। বোলে এইবোৰ কিবা বোলে মোচ অঁ বৰিং হয় এইবোৰ কোনো নুখোলে এ তা পিছত এই বেলেগ মানে এইবোৰ। এনে আৰু ধৰা নৰ্মেল মানুহ বোৰে খোলে। ইমান মানে প্ৰফেচনেল মানুহে নুখোলে ইনষ্টাটো মানে প্ৰফেচনেল মানুহবোৰে খোলে। তৰবোৰক লগ পাম সেনতে বাও এসে ময়। অ ময়ো ইনষ্টা খুলিম তাপিছত ইনষ্টাটো খুলিব নোৱাৰো ইউজ কৰিব নোৱাৰো তাপিছত যেতিয়া মই ইনষ্টাটো মানে খু জ খুলিলো ইউজ কৰাই সিকিলো গোটেইখিনি গম পাই গলো। এতিয়া মোৰ ফেচবুকো আছে বাৰু কিন্তু ফেচবুকত ময় নাযাও ফেচবুক দেট নামৰ মাত্ৰ এটা ফেচবুক আছে একাউন্ট সেয়ে এমি ইনষ্টাটোট এই বৰিং লাগি আছে। ছে ৰিলচ চালো সেই অকমান মানে ফোনটো হাতত আহিলেই ৰিলচত গুচি যায়।
এতিয়াতো ৰিলচ মানে এতিয়া তোমাৰ মাইণ্ডত এনেকে মোবাইলটো খুলিলে হাতৰ অটমেটিক ইনষ্টাটো অন হব তোমাৰ এইকাণে ৰিলটো তোমাৰ এ চলি থাকে চলি যাব যায়। আৰ ৰিল চাই কিনে তুমি সময় কেতিয়া ক'ত যাই গমেই নাপোৱা দেই।
অ খোজ তাকে একদম গম নাপাই ৰিলচ চাই কেনে।
আৰু বাপৰে কৰ কি ভিডিঅ' আহি থাকে কে চাই চাই চাই চাই। একঘণ্টা পাৰ হৈ যায় দুইঘণ্টা পাৰ হৈ যায়। আগত সৰুতে কিমান ব'ল টিভি চাই কেনে ইমান পাৰ হোৱা নাছিল এতিয়া ইমান পাৰ হ'ল।
বহুত বহুত খিনি পাৰ হয় মানে কেনেকে গমে নাপায় এই বাৰটা বাজে কেতিয়াবা দুটা বাজে যায় একো গম নাপায় টাইমৰ।
আৰু মানুহবোৰে এটা আচৰিত খাবা তুমি মানে চব জীৱ কবাত যদি ব ঘত পাৰ্টি কৰি আছা বা এনেকে কবাত পেণ্ডৰ গেডাৰিং হৈছা পাঁচ মিনিট মান চবে কথা পাতিব। চবেই নিজে মোবাইলটো ওলাই কেনে আৰম্ভ স্ললি এ মইও মই তাৰ মাজত। নটিচ কৰিছো মানে হ'ল আৰু এক বছ ছয় মাহ মান হ'ল চবে এইটো আগত এনেকুৱা নাছিল আগৰ মাজতে লগ কিটা আহিছিল কথা পাতিছিল মজাও হৈছিল ক হৈছিল। এতিয়া মানে কথা থাকিলে ইষ্ঠা অন কৰিব। ৰিল চাই থাকিব তোমাক যদি তোমাকো দেখাব
হা এই মাজতে মনত আছে ন কৰো ন কাৰ টাইমত যে তোমাৰ নেট বন্ধ কৰি দিছিলে। একো যে অ ন ন সেইটো টাইমতে হে যে মানুহে চাগে তোমাৰ ই কৰিছিলে বন্ধু বান্ধবলৈ কথা পাতিছিলে তাৰপিছত
তেতিয়া মই প্ৰথম টাইম মই ৰেডিঅ' শুনিছিলো মই ৰেডিঅ'
লগ কৰিছিলে ভালদৰে সময় পাইছিল অ বাপ ৰে
ক এতিয়া টাইমত লগৰ হয়
এইবোৰত আগৰ দিন এতিয়া এতিয়া তো তোমাৰ এ সৰু সৰু পোৱালি হাতত ইনষ্টা আইডি তোমাৰ চবৰে ইনষ্টা কাৰ নাই আজিকালি
পাৰিলে তোমাৰ জন মই পাইয়ে আহিছো
অ আজিকালি সৰু পোৱালীবোৰক সেনেকেই কৰে মানে
এনেকে মাক বাপেক কৰি জন্মৰ আগৰ পৰাই কিছুমানে আগৰ পৰাই উ
আগত আমাৰ আমি ভাবো নাই আমি কোনটো যেনে আমি মানে না বেছি ফাৰ্ষ্ট জেনেৰেশ্যনৰ পৰা একদম পুৰণা জেনেৰেচন পৰাই পাইছো
জন্মৰ পৰা এনেকে ইনষ্টাত ভিডিঅ' বনাই আছে বা এই একমাহ দুই মাহ তোমাৰ সেনেকে তাৰপিছত যদি আমাৰ হয় দু তিনি বছৰ মান হয়
অ হেল্ল'
আহা আমি মাজত হয় মানে আমি জেনজিত নপৰো ক'ব গ'লে
অ যেনজিত মই যেনজিতে হয় ন না যেনজি কিপিন মোৰ পোৱা নাই মানে নিজে শুনা পাই আছা মাত মাতটো শুনা পাই আছা? অ শুনি আছো মোক কোৱা। শুনা পাই আছো।
শুনা পাইছো কি পেট
হেল্ল' শুনা পাই আছো। হেল্ল'
অ শুনা পাইছো দিয়া মই
অ কি কৰিছিলো অ এই অ তুমি তো জেঞ্জি চাগে তুমিতো
জেঞ্জীয়ে হয় অ নহয় নহয় দুই হেজাৰ আগতো হোৱা নাই মই টু থাউজণ্ড ফ'ৰ
ন সেইটো টু থাউজেণ্ড মইয়ে হয় এইটো মই গম পাওঁ টু থাউজেণ্ড মানে আগৰগিলা মোক কৈছিলো দুই হেজাৰ আগৰ তোমাৰ হে চব গেঞ্জী টু থাউজেণ্ডত আৰম্ভ হৈছিল
বহু কেইটা টু থাউজেণ্ড এইতিন এইতিন এইট ছেভেনৰ পৰা টু থাউজেণ্ড ফৰলৈ জেঞ্জী চব
কিবা অ মানে আমি যে এতিয়াৰবোৰ কিন্তু এতিয়াৰ বাচ্ছাবোৰ বেছি স্মাৰ্ট দুই তিনি বছৰৰ যেনেকোৱা আমাৰ যেনেকোৱা আ ধৰা মাক - দেউতাক বোৰ ইমান এটা নাজানে ফেচবুক, ইনষ্টা কিন্তু মানে আমাৰে চাগে জেনেৰেচন সেইটো লাষ্ট আছিলে, যাৰ মা - দেউতাই মানে ভালদৰে চি ক ফোন ইউজ কৰিব নোৱাৰে। ব্যৱহাৰটো একদম গৰ্বৰ নহয় তেনে কাৰণ এতিয়াৰ পৰাতো সবেই জানে আৰু।
লাহে লাহে আমিয়ে লা আমি চ আমিও পুৰাণা হৈ যাম নহয়।
উম।
এ কথা একে চলি লাগিব।
সেনেকে আৰু। উম এতিয়া আৰু উম, দিয়া। ভালে লাগিল দিয়া কথা পাতি।
উম।
উম।